হেল্ল'। হেল্ল'। এয়া ইহঁতৰ ঘৰত বহি আছোঁ।
অ' মই এনে শুই আছোঁ।
অ' কিবা কিবি খালি নাই।
মই অথনি ভাত খালোঁ, এতিয়া নাই খোৱা।
ফেন নচলাবি পইচা দিব লাগিব।
ভাত খালি নে?
ভাত ৰাতিপুৱাই খালোঁ এতিয়া নাই খোৱা।
অ' মাহে পথাৰলৈ গ'ল নেকি।
মাহে পথাৰৰ পৰা আহিলে কিন্তু এতিয়া নাই যোৱা আবেলি।
তই এতিয়া ঘৰত নাই মানে।
ঘৰত নাই মই ইহঁতৰ ঘৰত আছোঁ।
অ'।
তাৰপৰা এতিয়া আবেলি কি খালি?
আবেলি খামহে। খোৱা নাই। বাকী কামাখ্যালৈ যাবলৈ হেৰি কি পিন্ধিবি।
কামাখ্যালৈ যাবি নি, পাঁচজনী যাব। সিহঁতৰ দুজনী। সিহঁতৰ আমাৰ দুজনী সিহঁতৰ মাহীয়েকৰ জীয়েক নে কোন
অ' তাই ল যাই যদি লগ ধৰ।
শনিবাৰ।
শুনিছোঁ নাই।
তাৰপৰা হেৰি, কিবা কিনিব লাগিব নহয় কাপোৰ।
কি কিনিবি?
কিবা একযোৰ কিনিব লাগিব তাত পিন্ধাকে এই গৰমত মই চাদৰ মেখেলাখন নিপিন্ধো।
মই কুুৰটি এযোৰ কিনিম চাগে, পইচাই নাই আকৌ।
অ', ঐ চাই এই গৰমত যে চাদৰ-মেখেলা সচাগে তয়ো পিন্ধিব নালাগে আৰু ময়ো নিপিন্ধো। কুৰ্তি চেট পিন্ধ যাব লাগে ধুনীয়াকে।
উম। উ
মই এযোৰ অ', জি চালে আকৌ আজি কি বাৰ? সোমবাৰ। আজি চালে নাহিবগে নহয় শনিবাৰলে।
উম।
খালি মোভাগৰ ৰূপটোহে এতিয়া বেলেগ হ'ব। আজি ৰ'দটোত ভাতগেইটা দিবলৈ যাওঁতেই মোৰ অৱস্থা বেয়া।
উম। ঔ, কাৰেণ্টটো নাছিলে কাৰেণ্টটো আহিছে ইমান গৰম অ'।
উম তা এতিয়া আৰু ৰাতিপুৱা ভাত কিহে খালি?
অ', শুদা আলু চয়াবিন ভাজি, দালি কালি বনাইছিলো দালি বেয়া হৈ থাকিলে।
অ'।
চাৰে এঘাৰটা বাৰটাই বাজিব হ'ল তেনেকুৱা খাইছোহে। সুদা ভাজি ভাত খাইচ'।
কেইটাত উঠিলি আজি?
চাৰে দচটা।
চাৰে দচটালেকে এডাল গৰমত তহঁতি শুব পাৰিছ নে?
ৰাতি যে শুব নোৱাৰো কেনেকুৱা গৰম। ৰাতি মই একদম ইফালৰ পৰা ইফালে ঘূৰু-ঘূৰি থাকোতে মোৰ টাইম যায়।
তাতৰ ৰুমটো ঠাণ্ডাই দেখোন।
ৰুমটো এতিয়া এই গৰম কিদিনত বহুত গৰম, কালি তাতে ৰাতিপুৱা টাইমত মোৰ বহুত ভয় লাগিলে।
কেলে?
এই খিৰিকি দুখন এইফালৰ চাইডৰ খোলা থাকিলে ৰাতিপুৱা টাইমত বত তাহ ধুমুহা আহিছিলে
অ'।
কেনেকুৱা শব্দ ঘেং-ঘুং এ চাইদৰ মানে টিং বিলাক উৰাই-উৰাই নিছে।
অ'।
শব্দ মই বোলো বহুত ভয় লাগিছে আৰু দে মই বোলো
তেতিয়া এই ওচৰৰ বাজনীৰ ওচৰলৈকে যাবগে পাৰিলেহেঁতেন।
ৰাতি আকৌ দুটা-তিনটা বজাত জগাবলৈও বেয়া নহয়।
আমাৰ এইফালেও কালি বৰষুণ আহিছিলে কা
চাৰেণ্ট আহিল নে নাই এতিয়া? উহ
কাৰেন্ট নাই অহা ইনভাটাৰ মই মোবাইলতো চাৰ্জ দিবলৈ আহিছো।
এহেতৰ ইনভাৰটাৰ ল'লে নি?
অ', ললে।
কেতিয়া?
অ', আজি চাৰিদিন মান হৈছে।
পাৰ্টি এটা খুৱাবলে কবি।
অ', আঠ দিন মান হ'ল হেনো।
উম। ছাৰ চাগে, অথনি মই ফোন কৰিছিলো তোৰ চুইচঅফ আছিলে।
অ', মোবাইলটো ৰাতিপুৱা চুইচ অফ হ'ল আকৌ চাৰ্জ দিলো সেই সোতৰ পাৰচেনট লৈ গ'লো, তাৰপা গা পা ধুলো আকৌ উ কিবাকিবি চোৱা লে পুতু আহি চালেহি, আকৌ চুইষ্ট অফ হ'ল, আকৌ এতিয়া দিলোহি
উ।
অ', এতিয়া আকৌ কাৰেণ আহিছে। খালি ভল্টেজ, আমাৰ ভল্টেজ হেই, পৰখি মানৰ পৰা হ'ল ভল্টেজে নাই নহয় আমাৰ এইফালে কাৰেণ কাৰেণ্টত, মানে ললি। এইফালে হেয়ি, ওচৰ বৰ্তা এজনৰ ঘৰত
উ।
হেৰি, কিবা বহালে চ'লাৰ নে কি জানো!
উ।
তাৰপা, সেই মানে চ'লাৰ বহুৱা দিনাৰ পৰা ধৰি আমাৰ গাঁৱত এ, হেয়ি, ভল্টেজ নাই। না, না মটৰ চলিছে না ফ্ৰিজ চলিছে। ঠাণ্ডা এটা ইমান খাবলৈ মন গৈ আছে।
ন, তা কাৰেণ্টটো টানিছে চাগে।
টানিছে অ', ই কেনেকুৱা অশান্তিত আছে গাঁৱৰ মানুহ।
কমপ্লেইন দিব লাগিছিলে আক'।
উ। মানুহ যাব বুলি কৈছে। সেই মানুহবোৰ যাব হেনো গোটেইবোৰ গোট খাই। কিবা সচাঁকে যাবি নে কি?
অফিচলে?
উ।
বগা কাপোৰ যোৰ লৈ লৈছো নহয়, পিন্ধি যাবলৈ জেগাই নাই। উ।
এবাব। কাৰেণ্ট, অ', কি, কামাখ্যালে যাবলেতো একো নহয় নহয়?
মো নহয়, অ', মোকটো লগ ধৰিব পাৰ।
হেল্ল!
কিবা এটা কৈছে এই।
অ', ওলাবি আক'।
নেযাওঁ, লগেই নধৰ।
অ', মই এইক কবলৈ কৈছোৱে দেখোন।
কেতিয়া?
আমাৰো কমফাৰ্ম আজিহে হৈছে। নহ'লে আমাও সঠিক, সঠিক হোৱা নাছিলে।
ট্ৰেনত যাবি?
উ।
চাদৰ-মেখেলা পিন্ধিবি তাত, সিজিবি। অ', শুনিছনেে, চাদৰ মেখেলা নিপিন্ধোংগে। এনেকুৱা কুৰ্তা এজোৰ এজোৰ লৈ ল। মোৰ নিচিনা এযোৰ অৰ্দাৰ দি দে তই। কক'ত পাম এই কাপ, এই কাপোৰ এযোৰ লৈ থৈছে।
উ।
ইমান ধুনীয়া নহয়, পিন্ধিবলে মই একদম জেগাই বিচাৰি পোৱা নাই। হেৰি, মানে তেনেকুৱা কামাখ্যাত পিন্ধায়ে। কামাখ্যাত পিন্ধা বুলি নহয় মানে, এনে পোৰা জেগালৈ পিন্ধি যোৱা কামাখ্যাত, অ'।
চাদৰ-মেখেলা নে।
এই নহয় কূৰ্তিৰ নিচিনাৰ কূৰ্তি যেনিবা চুৰণি নথকা চুৰণি নথকা আৰু কূৰ্তিটো ইমান দীঘল নহয়। বৰ ধুনীয়া লাগিছে দেখি পিনে।
খালি তাই নিপিন্ধা, তাই নিপি নিপিন্ধাকে মোক ফটোৰ একপিও মাৰিবলৈ নিদিয়ে, মই এদিন পিন্ধি চাইছিলো ইমান মজা লাগিছিলে, ফটো এখন মাৰিছিলি দে আছে। চাহ, চা দে না। নাই ফোনটো সিহঁত তেতিয়া হেৰি অফাৰোন ফোনটো চ কৰিব।
এতিয়া। চাহ খামহে অকমান দেৰিকে, চাহ খাবলৈ একো নাই।
উম।
দোকানলৈ ওলাই যাবলৈও মোৰ এলাহ লাগিছে। ৰুমতে অকল শুইছো, খাইছো, শুইছো, খাইছো।
তাইৰ লগৰজনীও নাই নহয় এতিয়া ৰুমত কাম হোৱা নাই নে।
হম। এইকেইদিন কাম অফ্ আছে। এই দিনতটো কাম নাথাকে দেখোন।
শকতজনী।
ঘৰলে গ'ল।
অ' এতিয়া কি নাহে আৰু নি।
নাহে আৰু নাহে আৰু।
অ'।
একেবাৰে সেই তে একেবাৰে সেই কামাখ্যা পা আহিহে মানে যাব।
উম, তাই বেয়া নাই হোৱা ভালেই হ'ল আৰু।
ভাল হ'ল পইচা বোৰ খৰচ হৈ থকাতকৈ।
এতিয়া আকৌ তাই গ'লহেঁতে ধৰ দুশ আকৌ আহিলে হেতে আকৌ দুশ।
হা অ'।
ফোন কৰিছিলে নে এতিয়া? কেলে?
এ বায়েকক থ'বলৈ গৈছে।
তেহেঁতক কাপোৰৰ কথা সুধিছিলি নে নাই?
চাদৰ-মেখেলা পিন্ধিম বুলিয়ে কৈছে।
উম, এই গৰমত কি চাদৰ-মেখেলা পিন্ধি আমাৰ চাদৰ-মেখেলাও নাই।
তই কোৰটা লবি নেকি?
মই কুুটা ল'বও পাওঁ, মই এই গৰমত চাদৰ মেখেলা পিন্ধিব নোৱাৰো।
কটনৰ নিচিনা দুযোৰ লবি এযোৰ মই পিন্ধিম এযোৰ তল পিন্ধিবি।
অনলাইন অৰ্ডাৰ উম।
এইফালে নাহিব।
নাহিব।
এতিয়া মই ইয়াত চাবলৈ গ'লো হেঁতেন অকলে অকলে চাবলৈ যাবলৈও বেয়া, জোনদিহাত থকা হ'লেও গ'লো হেঁতেন।
ই নালাগে দে তই হেৰি এটা কাম কৰিবি। শনিবাৰে আহিবি নহয়।
উম।
শনিবাৰে আহি আমি বিৰপালে গুচি যাম।
অ।
দুইজনীয়ে আনিমগে কিবা এটা।
অ।
কি হয় দেখা যাব আৰু।
উম।
উ তাৰ ৰ'দ দিছে নে-ন-নে বতৰ ঠাণ্ডা?
আমাৰ এইফাল নে?
উম।
ৰ'দত সিজি যাবি এতিয়া। মই ঘৰ আমাৰ এইফালো কাৰেণ্টো নাই সিয়া। মোক ফেন-চেন একোৱে নচলে, তই কেনেকে থাকিবি বাৰু। চাচোন এনে টাইনটো থাকে জ্বলি পেনি ফেন ইখন লগাইছোন নচলে, সিখন লগাইছোন নচলে।
অ।
তাৰ পৰাা সেইটো কাৰণে মই পকাতে পৰিলো নহয় আধা ঘন্টা মান একদম কিবা মোৰ-চুৰ গম হৈ গলগে ওলাই গৈছে আহিলো। মাহঁতে কি কৰিছে কৰিছে।
উম।
আজি কাউলৈও ফোন এটা কৰিবলৈও টাইম পোৱা নাই।
উম। অ কৃষ্ণ।
চাবমিট কৰিলি নে নাই?
উম।
তই কৈছিল নে তাই কৈছিলে?
তাই। তাই মোক, তাই মোক অ তাই মোক ৰবলৈ দিয়া নাই।
ফুৰা কৈ আছে।
মানে তাই কৰিম বুলি একদম তাইে কৰিছে আৰু।
উম চাবমিট কৰিব গলি নে তাই তাই জানে।
কলো।
কেতিয়া ভাত বনাই থোৱা আছে নে, নে বনাবিগে?
আমাৰ নে? আমাৰ ভাত মায়ে বুনাব চাগে।
এতিয়া আবেলি পঠালে নাযায়?
আবেলি পথাৰলে যাব?
আকৌ মায়ে বনাব বুলি কৈছো।
হেৰি দেৰিকে যাব পথাৰলে। আহ আজি ৰ'দ যিহে, এটা মানৰ এতিয়া